কি খবৰ?
অ ভালেই ভালেই।
কেনে আছে এয়া ময়ো ভালে আছো আৰু তোমাৰ কোৱাচোন অলপ। কেনেকে আছা ফোন চুনো কৰা নাই ইমান দিন হৈছে।
অ পিছে ঠিকে আছো বাৰু এয়া এবোৰ কাম বিম কামত লাগি ফুৰিবলগীয়া হৈছে। কলৈকো যাবলৈ একো একদম অসুবিধা নাইকিয়া নিচিনা। মানুহবিলাকক বহুত দিন তেনেকে মিলাই মিলাখ এইবোৰ ঘৰতেবো ঘৰতে সৰু হোৱা কাম এটামান বিজনেচতো কামত লাগি আছো।
আত্চ্ছা মোৰত তো একেই অৱস্থা আৰু পঢ়া শুনাৰ বিভিন্ন কামৰ পৰা সময় পাৰ হৈ যায় গোটেই দিনটো ৰাতিটো।
অ।
মানে এনেকুৱা হৈছে ৰবতৰ নিচিনা ফিল কৰি গৈছো আ একো মানে বেলেগ। লাইফৰ একো বেলেগ নাই অকল পঢ়া শুনা বেলেগ খ কাম আও। তাতে গোটেই দিনে দিনে পাৰ হৈ গৈ আছে।
অ বাকী ক'বালে কিবা ফুৰিবলৈ যোৱাৰ কথা ভাবি ভাবিছা নি?
ফুৰিবলৈ মানে সময় পোৱা নাই নহয় ফুৰিবলেতো মন যায় ন কিমান। ভাল কথা বাৰু কিনো।
ইমান ব্যস্ততা হৈ থকা দেখি বোলো ক'ৰবাত ফুৰিবলৈকে যাওঁ নেকি?
মোৰো মন গৈ আছে বাৰু বহুতদিন কলৈকো যোৱাই নাই ঘৰতে সোমাই আছো।
অ আও বোলো লগৰ দুটামানৰ লগত যদি কথা পাতি পেলাই যাব পাৰো তেতিয়া ভালে আছিলে।
হয় হয় আমি বহুত দিনত ফুৰিবলৈ একেলগে যোৱাও নাই ন। ক'লে যাম বুলি ভাবিছা কিবা ঠাই আছে নেকি তোমাৰ মানে যাব পৰা।
অ তেনেকে বিচাৰি থৈছিলো বোলো মেঘালয় ফালেকে যাম নেকি শ্বিলং বা এনেকে চেৰাপুঞ্জী। ডাওকী এনেকে এনেকুৱা চাইদে বোলো তাকে বাজেটটোৰ কথা আৰু মানে। তেনেকে দুজন এজন দুজন এজন যাব নোৱাৰি দু দুজনমান সৰহকে যদি যাওঁ এখন গাড়ী চাড়ী। এখন এনেকে ভাড়া কৰি মেলি লৈ পেলাই মানে কেইদিনমানৰ কাৰণে।
অ অ এইবিলাকতো ভাল বহুত ধুনীয়া জেগা ন এতিয়া। ঠাণ্ডাও পৰি আছে চাগে পুৰা ফটো চটোত বহুত ধুনীয়া লাগে দেখিবলৈ এতিয়া আমি। গৈ পাই সে দেখিমগে আও।
তাকে এনেকে জিলঙলে বাও এ তেনেকে সেইফালে এনেকে যোৱাও হোৱা নাই বোলো এবাৰ বলো যাম বুলি ভাবিছো। পৰিৱেশটোতো বহুতেই ধুনীয়া হ'ব।
অ এটা জেগালৈকো আজিলৈকে গৈ পোৱা নাই এইবাৰ যদি তোমালোকে যদি মিলি পেলাই ওলোৱা তে- তেতিয়াহে দিন পৰিব আৰু মানে- অ চেৰাপুঞ্জীটো হেৰি নহয় জানো কিবা আটাইতকে বেছি বৰষুণ দিয়ে সেইটো জেগা নহয় জানো।
উম উম চেৰাপুঞ্জী সেইফালে তেনেকুৱা জেগা চেৰাপুঞ্জটো বৰষুণ এতিয়াতো ব দিলে আমি গলে চাগে বৰষুণে পাম এনেও এতিয়া। যিহেতু মানে মনচুন হৈ আছে যেতিয়াটো এনেকুৱা পামেই অ শ্বিলঙৰ কথানো কি ক'ম আও
ৱাটাৰ ফলো হৈ থাকিব নহয় তাত চাগে ধুনীয়া ধুনীয়া
উম উম শ্বিলঙৰ কথানো কি ক'ম আও স্কটলেণ্ড বুলি কয় আও নৰ্থ ইষ্টৰ স্কটলেণ্ড।
এইটোয়ে আও শ্বিলঙৰটোৰ পৰা চাপৰ ন পৰা ঠাণ্ডা হৈ থাকিব এতিয়া গৰমৰ দিনত ফুৰিবলে ভাল হ'ব।
উম উম উম।
অ দাউকীটো কি মানে শুনা নাই আজিলৈকে এইখন কি? তাত এনেকুৱা জেগা এনে নে কেনেকুৱা জেগা নো।
ডাউকী মানে নদী তাত এখন নদী নদী আছে বুলি গম পাওঁ নদী তাত। মানে পানীটো একদম বহুত ধুনীয়া মানে চফা পৰা একদম তলি তলিও ওলোৱা নিচিনা।
মানে সেইবিলাকৰ ফটোহে দেখি দেখিছো দেই নাৱত নাৱত তি অ ফটোবিলাক কিছুমানে দিয়া দেখি ভাল লাগে মানে পাহ উম উম কাষত পাহাৰ চাহাৰো আছে ধুনীয়া মানে একদম
এইটো এনেকুৱা নদী বিলাক থাকিলেতো ভালে লাগিব ন দেখি পুৰা চাফা
অ
এতিয়া কোনফালে যাম বা এতিয়া গোটেইকেইটা জেগাই ভাল লাগিছে কিন্তু
ঠিকে নহয় ওলাই গ'লে যদি তেনেকে মেঘালয় কেনেকে ফোলা ফুৰা হয় তেতিয়া আমি গোটেইকেইটা জেগা দুদিনমান সৰহকে লাগিব কিন্তু বাজেট তোৰ সেইটো মতে কথা এনেকে যাব পাৰিম আৰু গোটেইকেইটা জেগা চোৱাকে
মেইন কথাটো হৈছে আমাৰ পইচাটো আৰু আমাৰ সময়
অ এয়া বাজেট বাজেটো কিমান মানৰ হ'ব বুলি ভাবিছে মই ভাবিছো ধৰক প্ৰতিজন মানুহৰ পৰা যদি আমি যদি ধৰক কমেও পাঁচজনমান যাওঁ আমাৰ বাকী লগৰ কেইটাকো যদি লৈ পেলাই যাওঁ তেতিয়া আঠৰ বা দহ হেজাৰ ভিতৰত পৰিব মানে
আচ্ছা এইটোতো অলপ বেছি হয় হৈছে ন অলপ হ'লেও চেক্ৰিফাইচ কৰিবই লাগিব ভালকে যদি ফুৰিবলে হয়
ফুৰিবলৈ যাওঁ আকৌ ধৰকচোন গাড়ীখনো যেতিয়া লৈ যাম মানে ধৰক লোকৰ গাড়ীখন এনেকে অতদিনৰ কাৰণে ভাড়ালে লৈ যোৱাটো অ জিটি গাড়ী নিবও নোৱাৰি সেইবিলাকত তেনেকুৱা
আমি হেৰিয়তো যাব পাৰো দেখোন মে ট্ৰেইন চেইন ট্ৰেইনতো যাব পাৰোঁ তেতিয়া আও বহুত হস্ স্তা হৈ যাব ন গাড়ী ভাড়া বহুত দাম ল'ব
অ সেইটো হয় কিন্তু আকৌ সেইবিলাকৰ টাইমিঙৰ কথা থাকে আকৌ চব জেগা তেনেকে ফুৰিবলৈ যাবলে দিগদাৰ হয় গাড়ীখন লৈ গ'লে যেনো জলৈমন য়ায তলৈকে যাব পাৰিম ধৰ বিভিন্ন জেগা
সেইটো হয় বাৰু অ পইচা অলপ ভালকে যাব গাড়ীখনত মানে!
অ এনে ধৰক ট্ৰেইন বাছত গলে পইচাটো কম হয় কিন্তু তোমাৰ চব জেগাই ফুৰিবলে তেনেকে নহয়গে আৰু লগতে
তোমাৰ কিবা কেমেৰা চেমেৰা কথা ভাবিছা নেকি নে মই মানে মোৰ দাদাজনক! কেমেৰা এটা আছে তেওঁ সুধিলে ভাড়ালে দিব চাগে দেই।
অ তেতিয়া তেনেকুৱা হ'লে ভালেই হ'ব কেমেৰা কেমেৰা এটা যদি ভাড়া আনিব পাওঁ। যি হ'লেও তাত প্ৰাকৃতিক সৌন্দৰ্যটো দেখাও ছোৱাতোৱে কথা নহয়।
আমি মেমৰিজ লৈ আহ পাৰিম ন ধুনীয়াকে ফটো ফটো তুলি পেলাই পাছত দেখাব পাৰিম চবকে
সেইটো তাকে গৰম ভিন্ন বস্তু ল'ব লাগিব। দাইৰেক খোৱা বস্তু কিমান লৈ যাব লাগিব হোটেল অ হোটেলৰ বাওঁ বুকিং কৰিবও লাগিব আগতীয়াকে অঁ। তাত আগতীয়াকে বুক কৰিব লাগিব মানে দি অঁ দেত মানে সেইদিনাখন গ'লে নোপাবও পাওঁ।
গুগল মেপত চাই ল'বা ভাল ৰেটিং থকা হোটেল এখন।
অঁ বাই মেকমাই ট্ৰিপতো চাব পাৰো তাত হোটেলত বুকিংত থাকে।
অ আগতে বুকিং কৰি ল'ব লাগিব আৰু!
উম উম এই বস্তু মানে ধৰক বলেগ গৰম কাপোৰ কেইটামান ল'ম আৰু তাৰপাছত আকৌ কাৰন যিকেইটা আমাৰ মান মেডিচিন লাগে ধৰক জ্বৰ চৰ পানী লগা কাৰণে ধৰ পৰিৱেশটো সলনি হ'ব ন। কাৰোবাৰ কিবা পানী লগা চৰ্দি কিবা কিবি বিলাক হ'বও পাৰে যেতিয়া এই কেইটা লৈ লোৱা ভাল আৰু আৰু আধা। এই আইডি কাৰ্ড দুখনমান লৈ ল'ব কাৰণ তাত মানে দৰকাৰ হ'বও পাৰে যিহেতু।
হয় নেকি অ আইদি দৰকাৰ হ'ব পাৰে কোনোবা যদি সোধে পুলিছ চুলিছে কিবা কিবি ক'ত
অঁ পইচা টকা পইচা বৰ বিশেষ এনেকা যদি অনলাইনত থাকে অনলাইনত লাই ভাল হ হাতত মানে দূৰ দূৰণি কথা নহয় ইমান হাতত পৰ সৰহকে মানে কেচ লৈ যোৱাটো মানে ইমান ভাল কথা নহ'ব।
কেছ সহকে নিলেও নিবতো লাগিবই কাৰণ চব জেগাতে তোমাৰ অনলাইন নহয়
অ অনলাইন নচলে বাৰু সেইটো হয় তেনেকুৱা জেগা বিলাকত বিশেষকে মানে সেইবিলাক প্ৰব্লেম হয় অ।
অ আৰু নেটৱৰ্কৰ প্ৰব্লেমো থাকিব পাৰে ন অলপ।
উম
সেইটোয়েটো মই ডায়েৰিয়া খন লৈ যাম তেতিয়াহ'লে দেই একদম প্ৰতিদিনে কি কি লিখি আনিম ডায়েৰী লিখিয়ে থাকো মই ৰেগুলাৰ। উম।
বাকী বাকী দুজন অ বাকী কেইজনৰ লগত পাতিছো। হ'ব মই ফোন তেনেকে কৰাই নাই বহুদিন ক ইকিজনৰ লগত কথা চথা পতাই নাই।
মোৰো একেই অৱস্থা এয়াই সময় পোৱা নাই কামেই কাম পঢ়া শুনাৰ লগতে হ
কামত ব্যস্ত কথা বতা নাই আজি কত বছৰে হ'ল বাৰু
এ আমি
খবৰ খাতি নোপোৱা হৈ তাকে বোলো ফুৰিবলে অকল মানে এইটো ফুৰিবলৈ যোৱা অ মানে এইটো মানে অকল ফুৰিবলৈ যোৱা প্লেন বুলিয়ে নহয় মানে ধৰক গোটেইখিনিয়ে এটা একেলগ হোৱা মানে
হয় হয়। কি ক'বা আৰু ষ্টতামি তাতো স্থানীয় কিবা খাদ্য চাদ্য থাকিব ন নতুন জেগাত? এইবিলাকো খাব পাৰিম ন ধুনীয়াকে?
তাই কৰি চাব পাৰিম আওঁ।
আচ্ছা কেতিয়ালে মানে টাইম ফিক্স কৰিছা কিমান কেতিয়ালে ফিক্স কৰিছা মানে এতি তো এইকেইদিনতো অকমান এই সপ্তাহটো আজৰি নহ'ম চাগে মই।
সপ্তাহটো নহ'ব। মই মানে ধৰক এই নেক্স মান্থলে ভাবিছো। নেক্স মান্থৰ মানে ষ্টাৰ্টিঙত তাতে যাম নেকি।
আচ্ছা।
বাকী কেইজনৰ সতেও মানে কথা এটা পাতা পাতি লওঁ। বাকী সিহঁত চাগে কলে চাগে নিশ্চয় যাব। বাকী টকা-পইচা কেইটাও কথা গোটোৱা মেলা মানে এইকেইটা গোটেই কেইটা চাই মেলি লওঁ। আৰু যদি ধৰক, গাড়ীত যেনেকে যদি- যদি আমাৰ ধৰক গাড়ী তেনেকে ভালে অ' তো এমিম- বাছ বা ট্ৰেইনতে আমি গুচি যাম। ইয়াৰ পৰা ধৰ গুৱাহাটীলৈ গ'লো।
সেইটোৱে। ট্ৰেইনততো যাবলেতো বৰু সুবিধা হয়। ট্ৰেইনতো এনেকে কৰি লব পাৰা তোমাৰ আৰু তাত মানে কিছুমানে বমি-চমি হ'লেওতো ট্ৰেইনতটো বমিয়ে নহয়। আৰু বহুত ভাল চাই নত মানে বাছতো তেনেকে ৰ- কি তেনদৰে ষ্টেচনৰ ৰখি - ৰখি যায়, সেইটো বেলেগ কথা। আমি নাইট চুপাৰত গ'লে মানে একেলগে যায়, এবাৰতে যায়, বেছি নৰখে ন'।
বেছি নৰখে অ' সেইবিলাকো কমফৰ্টো হয় গাড়ীবিলাক, এনে এইবিলাক গড়ী যোৱাতকৈ তেনেকে।
টেইনত আকো এটা অসুবিধা আছে আকৌ, ট্ৰেইন ষ্টেচনৰ পৰা এক্সট্ৰা ভাড়া কৰিব লাগিব মানে মেইন চেণ্টাৰলে। তাৰপৰা মেইন চেণ্টাৰৰ পৰা আকৌ মানে ন- আকৌ জেগাটোলে আকৌ বোলে এক্সট্ৰা ভাড়া দিব লাগিব। সেইটোৰ অকমান সমস্যা পৰে। বাকী নিজৰ গাড়ী লোৱাটোৱে ভাল হ'ব নেকি দুট কাৰণ বেছিকে যা লাগিলে আমি অভিজ্ঞতাটো অকমান ভাল হ'ব ন'।
সেইটো হয় বাৰু। বিভিন্ন ডেকাতো অকল আমি মেইন- অকল এইকেইটা জেগা বুলিয়ে নহয়, তিয়া আৰু দুটামান জেগা চাবও
অ' আও বেলেগ - বেলেগ জেগালৈ যাব পাৰিম ওচৰতো এনেও ভাল ভাল জেগা থাকিব এনেকা, ধুনীয়া - ধুনীয়া জেগা।
অ' তেতিয়া আমি অকল আৰু দিনতে বা ইফালে সিফালে ঘুৰা নহয়, ৰাতিও কোনোবা ইফালে সিফালে ন' বিভিন্ন জেগা চাব।
ৰাতিটো- ৰাতিটো বহুত ধুনীয়া - ধুনীয়া পাৰ্ক চাৰ্কটো ইমান ৰাতি ভাল লাগে। দিনতকে ৰাতি ইমান লাইটিং থাকে কেনে ধুনীয়া - ধুনীয়া। দেনছেন এনে কিবাকিবি অ' পাৰ্টি - চাৰ্টি হয়, এনে ফা- ফাংচন - চাংচন হ'লে ৰাতিহে হয়। সেইটোতো আৰু ভাল লাগিব ন'।
অ' বেছি ভাল লাগিব তাকেহে। মই এইকেইদিন জেগাটোত তাকে, সেইবিলাক বিভিন্ন জেগাই চ- গুগুলত চাই আছোঁ। তাকে বোলো কোনফালে গ'লে কেনেকে ভাল হয়। তাছত আকৌ বাজেট টো যাতে- বাজেটটো মিলাব লাগিব গোটেইগিটা হিচাপটো কৰি-মেলি সেইকাৰণে বনাই আছোঁ আৰু। অ'।
মই বাৰু হোটেল কেইখনকে ৰিভিউ কেইটাকে চাওঁ নেকি ভাল - ভাল এনেকে ফ'ৰ ষ্টাৰ, ফাইভ ষ্টাৰ থকা অলপ কম দামত।
অ' ধৰক ছ- শ্বিলঙত ধৰক শ্বিলঙতো এৰাতি থাক থাকিব লাগিব। এৰাতি থাকি পেলাই আমি চেৰাপুঞ্জিত অ' চেৰাাপুঞজিত একৰাতি, দাউকিত একৰাতি
মোবাইলৰ ঘৰ পা পঢ়িয়ে চাব পাৰোঁ ন', চব আজি ইমান ফন
চাব কওঁ। এইটো আজিকালি আৰু বহুত সমস্যাই কমিলে। হোটেল বুকৰ পৰা ধৰি লৈ। আগতে সেইটো এটা ডাঙৰ সমস্যা। ক'বালৈ যোৱা মাত্ৰকে নহ থকা ৰাতি থকাটো। আজিকালিতো
সেইটোৱে। গুগল মেপ আছে, তোমাৰ ৰাস্তা অ' ৰাস্তা হেৰাই যদি তুমি হেই চিনি নোপোৱা, ক'ৰবালৈ যাবলৈ মেপখন উলিয়াই লবা মোবাইলত অনলাইনত।
উম।
সেইটোৱে আৰু, আজিকালি আও কিবা এটা বস্তু বিচাৰিলে অনলাইনত পতে - পতককে পায়ে যায়, এ আই আছে কিবা।
অ' মই এই হোটেলত এনেকে ৰুম চাইছিলো আপোনাৰ। টু বেড- এ দুখন - দুখন বিচনা থকা আপোনাৰ হেৰি এ নিশাত আপোনাৰ প্ৰায় চাৰে তিনিশ কৈছে মানে
বৰ মানে পি পি জি টাইপ হ'ব ইমান বৰ বেছি মানে হেৰি নাই তথাপিও আমাৰ ৰাতি থাকিবলে যাষ্ট ইমান বৰ বেছি দাম নহয় অ দুখন বেডৰ কাৰনে মাত্ৰ এৰাতিহে তাকে যেনিবা খোৱা বোৱা খোৱা বোৱা নাই অক'ল আৰু ৰাতি ৰাতি ৰাতি থকাটো দিনতো নহয় আৰু
অ সেইটো কথা হলও মানে ঠিকে আছে হয় নে নাই আজিকালি আৰু কি সাধাৰণ সাধাৰণ হেঅ তে হাজাৰ হাজাৰ টকা লয় গম পায় নাই
সেইটোৱে সেইটোৱে
মানে খোৱা বোৱাতো আমি নো বাহিৰতে কৰিমগে ন আৰু ধুনীয়া ধুনীয়া জেগা চাত আহ স্থানীয় খাদ্য খাব পা-অ নতুন নতুন এ গোটেই ৰেষ্টুৰেণ্ট বু বুৰলে যাম ন তাততো বেলেগ বেলেগ খাদ্য থাকিব আৰু ইয়াত থকাটোহে মেইন আৰু এতিয়া ৰাতি
থকাতো তাকে তাকে সেইখিনি চাইছো বোলো দামটো দামটো মিলাই মেলি তাৰছত জেগাটো
পাৰ পাৰ্চনে হ'ব চাগে ন প্ৰতিজনৰ কাৰণে এক চাৰে তিনিশ মান
অঁ,
নাই পাঁচশ ভিতৰত হ'লে
অ তিন অ তিন ৰাতি বা চাৰে তাত অ আমিটো খুব বেছি তিনৰাতি বা চাৰি ৰাতি কৰিম তাতকে বেছি নাথাকো মানে
সেইটোৱে অ
অকল ৰাতি থকাৰ দিনত তো আমি ভাল সিফাল ফুৰোতেই যাব গতিকে অকল ৰাতিটো জাষ্ট জি জিৰণি লোৱা সময়কণহে আও
অ অ কাম এটা কৰিম তেতিয়াহ'লে অহা বন্ধ বাৰত কিবা আমি গোটেই কেইটা আৰু লগৰ কেইটাকো ফোন কৰি হে একেলগে হৈ পেলাই আমাৰ ইয়াতে ভালকে পাতিও কথাখিনি তাৰ পা ভালকে তেতিয়া কথা খিনি মানে আমি ইজনে সিজনে সন্মুখা সন্মুখী ৰো পাতিলে ভাল হ'ব ন
উম
তেতিয়া আৰু মানে ভালকে বিচাৰ হব কিবা ক'ত যোৱা হয় মানে পইচা পাতি খিনি
অ সেইটো সেইটো ভালকে মিলাই ল'ব লাগিব হয়।
দেওবাইদেউ তুমি ফ্ৰী থাকিবা নাই
দেওবাৰে ফ্ৰি থাকিম অ
অ দেওবাৰ ইমান কাম কাজ নাই তেতিয়া সিহঁতিও আহিব পাৰিব।
উম।
আমাৰ তেতিয়াহ'লে এ হেৰি খুৰা চাহৰ দোকানখনতে লগ কৰিম বুলি ভাবিছো তেতিয়াহ'লে সিহঁতক মাতি দিম মই
অঁ ঠিক আছে অঁ